হেল্ল', শুনিছা।
শুনিছা নে অ কি কৰি আ
ম বহি আছো।
হেল্ল', হেল্ল' অ চাহ খালে। অ শুনিছোঁ। অ' অ' অ' খালো চাহ খালো, খাই লৈ বহি আছো। উম, মাইনাৰজিলিং মানে হক এ বি চি ডিখন মানে দেখুৱাই আছো।
অ
পঢ়াই আছো মানে অলপ তাইক অলপ দেখুৱাই আছো। অ, বহী কলম লাগে যে পেঞ্চিল এডাল বহি এখনে দি পেলাই এ বি চি ডি মানে খুৱাই আছো তাক লিখিবৰ কাৰণে অ আ ক খ মোক বহি লাগে কিতাপ লাগে কৈ থাকে যে তাৰ পিছতে দাদাই আকৌ কিতাপ পঢ়ে। অহ, আহে দেউতাকৰ লগতে আকৌ বহুত পলম
অ অ ভালেই হৈছে দিয়া।
অ', অহ ',
এনে ভাত বনাইছে? নাই বনোৱা এ বনাম আৰু অকণ দেৰি লাইন নাই।
অ',
অলপ দেৰিককে বনাম আৰু। সন্ধিয়া সময়ত বৰ ওলাই যায় সদায় যায়।
অ, তাত ডিষ্টাৰ্ব দিয়ে চাগে।
অ, দিষ্টাৰ্ব দিয়ে।
অ- অ। সদায়েনে?
এ অ, সদায় যা
অ', মই ভাত বনাবৰ কাৰণে হেৰি শাকো দিছো আলু ভেন্দি পটল ফ্ৰাই কৰিম দালি বুট ম তৰ এনেকে দি মানে অলপ বনাম আৰ বইল বনাম তাই হেৰি জ্বৰ হৈ আছে যে। অ, বইল কৰিবলে বনাও চব একেলগে দি বোলে
বৰ পেলাম অ, একেলগে দিৰিবা।
অ, দি গলে অ,
অ, গোটেইটো খাই ভাল লাগে দিয়া গৰমত এতিয়া।
অ, বলগৈ খামও তাৰ কাৰণে আৰু সেয়া আচাৰ অলপ বোলো খাম। জলকীয়া আচাহ বনাইছিলো যে তেতিয়া জলকীয়া অ, জলকীয়া আচাহ লগাই লগাই সাৰ মাৰ তাই বোলো অকনমান বইল কে খুৱাই দিও আহ।
অহ ',
হে ভাতকেইটা বনাই আকৌ হেৰি অলপ চিজ চাদৰ এখন আছে মানে তাকে ফেব্ৰিক কৰিব লাগিব। চাৰ আনি লৈছিলো।
দুখনো কৰিলা অ - অ তেনেকুৱা ভাল লাগে আকৌ সেইৱিক কৰিলে।
অ, ফেব্ৰিক কৰিলে ভাল লাগে মানে ফেব্ৰিক কৰিম আৰু আনি লৈছিলো আনি গলে বোলো ভাতকেইটা বনাই বোলে খুৱাই বুৱাই তাই মানে হেৰি ফে চাদৰখে অ,
ফেব্ৰিক কৰিলে ভাল লাগে ফেবিকৰ কাপোৰ পিন্ধ মোৰ নিজে কৰো। বাও।
অ', বেলেগক কব পৰা নাই নিজৰ কয়।
নিজেও কও আৰু বেলেগে কৰিব দিও কৰো মানে। মই আনি আনিব দিছো মই কৰিব লাগিব।
অ, ভাল লাগে কিবা এটা কৰি।
অ ভাল লাগে কৰিলেহে কোৱা যায় নহলে এটা কনো তেনেকে ভিলেই বহা যায় আৰু মানে উঠিলে মানে আৰু বহিব মন নাযায় আৰু
অ
এতিয়া ভাল হ'ল আৰু তোমাৰ এতিয়া হ'লা তোমা
তাৰিছত নই দালিকন বনাব কাৰণেছো আৰু
আহ
অঁ অঁ
এ বি চি ডি পঢ়ি আছে তাই
অ, এই দৰাইগ লগতে অলপ খেলিছিয় ফালে লিখিছেও পঢ়িছেও আকৌ কোনোবা সময়ত গাটো আমনি কৰে যে
আহ
কান্দে কান বো আগত উুখুৱাই দিওঁ আগৰ লেখাাবলেহে পিছে
অ, এ সি তেনেকাই লিখিবলৈ বিচাৰিব হেৰি কৰিব বিচাৰিব ভালে দিয়া এতিয় বাৰ লিখিয় লালাপক
হয়
এয়া লিখি হাতখন আহি যাব নহয়
কওকচোন
হে এতিয়া বোলো লিখি থাকিলে সিহঁত হাতখন আহি যাব বোলো নাম লগাই দিলে পাৰিবগ
অ', অ', পাৰিবগৈ।
এতিয় পৰাা এক দুই অ ক শ দিব বিচাৰিলে সিহঁতক দিবই লাগে পেঞ্চিল ডালে
অ আহ অ
অ
হব অ, এতিয়াৰ পৰা হেৰি লিখিলেহে এতিয়াৰ পৰা
আহ আহ আহ ন চাহ কিে খালা
চাহ বিস্কুট আৰু হেই
নিেমিছে সম গেদিয়া দালি ভাতকেৰেলা আলু
অহ',
খামা দালিত বিলাহী দিব নহলে নেমু চেপি লমাও
আহ আহ
উ
অ
আহ তেনেকে খাব লাগিব
আহ
তলো যি পইছো আছ ব গৰম
অ আহ আজি বহুত গৰম দিছে
অ অ
অ', অ' বতাও নাই, একে গুপ-গুপকে গৰম আছে। ৰাতি মানে দিলেও দিয়ক।
অ' বৰষুণ দিলেতো ভালেই।
অ
বৰষুণ নিদিলেহে ৰাতি লাইন নাহিলে শুব দিগদাৰ হৈছিল সময়
অ' আমাৰো আহি আছে যেনিবা ইয়াত কাৰেণ্টটো।
অ' আমাৰ নটামান বজালৈ হে আহিব গে চাগে
অ'।
গলে গলে মানে আৰু বহুত সময় যায়, অ' বহুত দেৰি হৈ আহা। আকৌ ফোন কৰি থাকিব লাগিব তেতিয়া
অ ফোন কৰিলেহে মানে হেৰি কাৰেণ্টো দিব আৰু
ক'বাত কাম-চাম কৰি থাকে যে লাইন কাটি লয়।
অ' অ' অ'।
সেই কাৰণে দিগদাৰ সেইটো কাৰণে মই আবেলি কওঁ ইহঁতক, পঢ়ি পঢ়ি ল! বোলো সন্ধিয়া লাইন যাবগে।
অ দিনতে পঢ়ি গৈ এক্সচালী আকৌ দিনত পঢ়াত আকৌ ৰাতি পঢ়াটোৱে অলপ হেৰি মগ মনত সোমাই মানে ৰাতিটো অকমান ঠাণ্ডা ঠাণ্ডা অ' ভাল লাগে মানে পঢ়ি, দিনত যিমান
দেহিয় মোৰ সোনকালে উঠি পেলাই পঢ়ে বাৰু
আহ।
বহুতৰ বোলে হ'বইয়ে আছে।
অহ কাইলৈ তই আইই কাইলৈ তাইৰ পৰীক্ষা আছে।
আছে আছে, বিজ্ঞান আছে।
অ অ ভালকে পঢ়িছে
অ' পঢ়িছে বোলে।
আহ
উমহ এতিয়াতো আও পঢ়াত পঢ়িবলৈটো পঢ়েই, এতিয়া লিখোতেহে কি লিখিছে আও।
অ লিখিব পঢ়িছে যদি ভালকে আৰু লিখিব আৰু ভালকে লিখিবই।
আহ।
অ,
মই বোলো গৈয়ে মই বোলে মুখস্থ হৈয়ে আছে।
ৰাতিপুৱা অকন চাম আৰু হৈ যাব
অ অ ভালে কথা কথা হৈছে এতিয়া যদি দিনতে পঢ়ি শেষ হল আও
অহ', এতিয়া এক্সম পৰীক্ষা অ ভাল হ'লে অ খালি ৰিজাল্টহে লাগে আৰু ভাল।
অ
দে কাপোৰ চিলোৱা নাই
কাপোৰ নাই চিলোৱা।
ঔম
চিলামহে। লাইনটো আহি লওক বোলো মেখেলা দুখন আছে চিলাই থব লাগিব। লাইনটো আহিলে চিলাম আওঁ।
অহ', মই আকৌ চিলাব পাৰে নাই এ মাৰ ঘৰত নাই যে মেচিন। তাকে বোলো চাদৰ খনতে বোলো ফেব্ৰিক কৰিম আৰু মই মানে যোগাৰ কৰি লৈ থৈ দিছো আৰু।
অ, এই এটা নহয় এটা কামত ব্যস্ত হৈ থাকিলেই ভাল আ
অ, তেওঁ এটা কামৰ এটা বেচ ত কৰি লৈছো আৰু মানে এনে থাকা সলনি তো স্কুলত বা আহিলো আহি কৰি ভাত পানী খাই এতিয়া শুৱাই ল'লো শুৱাই লৈ মনটো এতিয়া সন্ধিয়া অ, সেই তেনেকেই অহ, অই
মই তেনেকেই আবেলি এখন বান্ধিলো আৰু এখ এখন আধা আছেগৈ এখন শেষ কৰিব লাগিব লাইনটো আহিলে।
অ, মই আৰু আৰম্ভ কৰিমহে আৰু ফেব্ৰিক কৰাটো।
অ', এই কৰি অ, কৰিলে মানে বেছি সময় নালাগে একেৰাহে কৰি থাকিলে বেছি সময় নালাগে।
অ, এ তাই টোপনি নিয়া ল'লেহে মানে মই ধুনীয়াকে কৰিব পাৰো তেনেহলে তাই ৰং কৰি অ', দিগদাৰ দি থাকে।
পেঞ্চিল পেঞ্চিল বুলি অ', ক-খ লিখিব বিচাৰে সি চাগে কাল কালাৰ গীদালে, ব্ৰাছ কেইডাল সি ল'ব বিচাৰি থাকে।
অহ। অ', হ'ব দিয়ক নহ'লে। কাম এটা কৰোঁ।